হেল্লো?
অ' কি কৰিছে?
এয়া ভাত পানী খাই আজৰি হৈ আহিছোঁ।
অ মইহে ভাত খাই কৰিলোঁ। অঁ এনেই অকণমান বাগৰি আছো।
অ বাগৰিছে, বাগ বাগৰা নাই বাৰু। ভাত গিটা খাই বাচন চাচন ধুই। এ ফেনৰ তলত অকণমান বহিছোঁ। থোৱা
অঁ! গৰম নাই, ৰ'দ দিছেনে?
আজি ইমান ৰ'দতটো নাই। আগবেলাতো ৰ'দ নাই, এতিয়া অকমান দিছে।
অঁ! অঁ, অঁ! অঁ!
প্ৰথমে, প্ৰথমতে উঠি কৰি হেৰি কৰিলোঁ, এইয়া বাৰীখন অকমান চাফা কৰিলোঁ।
অ'হ।
বন জংঘল, জংঘল ধেৰ‌ হৈছে। বাৰিষা দিন নহয়
অ'হ! আমাৰোঁ একে ধেৰ হৈছে। অ'হ।
বাৰীখন অলপ চাফা কৰি লৈ পেলাই কাপোৰ অলপো ধুলোঁ।
অ'হ।
অ 'কাপোৰ ধুই কৰি ঘৰ দোৱা মুচি লৈ, ভাত পানী বনাই খাই লৈ আৰু, অকমান আৰাম কৰিছোঁ।
অ' আমাৰোঁ একে যি জংঘল হৈছে, এসোপা বৰষুণৰ দিন।
হয়। উম।
তাকে মোৰ এতিয়া ভয়ে লাগে সোমাবলৈও হেৰি কি সাপ চাপ দেখিম যে সাপ ওলাই মানে। অ' সাপ থাকে। সেই ডোখৰ জংঘল যে।
অ'হ।
নহ'লেও কেতিয়াবা দেখো‍ঁ যে, এতিয়া জংঘল হ'ল মানে, ভয়তে যাব মনে নাযায়।
হাজিৰা এটা লগাই কাটি দে।
উম কাটি দিব লাগিব, মানে সেই, বনমৰা ঔষধটো পাই যে, সেইটো মাৰি দিম বুলি ভাবি আছোঁ।
অ'! উম!
কিন্তু আকৌ সেইটো মাৰিলে হেৰি হ'ব নহয়, মানে, গছ আছে এনেকে, এতিয়া ধৰি লওক, জিকা চিকা গছোঁ আছে হয়।
অ'হ!
আৰু মৰি যাব নেকি আকৌ চিন্তা হয়।
অ মৰি যাব সেয়া অকমান পৰিলে মৰি যাব। সেই তাতকে হাজিৰা মানুহ এটা লগাই পেলাই কাটি দিযায় ভাল।
অ সেই তাকে কৰিব লাগিব এ অকন অকন মই কাটিও থাকো নহয় আকৌ লগতে মানে জংঘল হৈয়ে আহে।
এতিয়া বাৰিষা দিন যে হয়?
অ।
উম আমাৰ একেবাৰে কচু গছ এজোপা অলপ আছে একেবাৰে কচু গছে একেবাৰে ওখ হৈ হৈ গৈছে গৈ। উপৰ পা অকমান সিফালৰ পা একেবাৰে গোটেই জংঘল ভৰি হাত দিব নোৱাৰি ভৰি দিব নোৱাৰি এনেকোৱা জংঘল হৈ গৈছে। তাৰপা মালিকে মই দুই টাই এতিয়া লগ লাগি
অ অ আমাৰ সেয়াই কছো ব ব কচু গছ নেকি?
বকচু নহয় ইয়াৰ ৰোৱা কচুৱে আছিলে এইটো পাহাৰীয়া কচু বুলি
এ পাঁচমুখী কচুতো নেকি? অহ।
সেইটো লগাইছো সেইটো লগাইছিলো এতিয়া গছজোপা ইমান জংঘল কৰি পেলাইছা কাটি পেলাইছো খঙতে।
অহ
নহলে এতিয়া বাটটো বেছি জংঘল হৈ গৈছে।
অ অ
উ মানে কি এজোপা বাৰ আহি আহি বাঢ়ি বাঢ়ি ঢেৰ হৈ গৈছে।
অহ
সেই বাঢ়ি যোৱাৰ লগে লগে এতিয়া গোটেই জংঘল হৈ গৈছে।
অ সেইটো কছো আকৌ খাই ভাল লাগে আকৌ।
খাওঁৱে বাৰু সেইটো কাটি কাটি।
অহ
কিন্তু বেছি হৈ গ'লে এতিয়া জংঘল হৈ গৈছে আকৌ অলপ কাটি দিলোঁ সেইকাৰণে চাইদৰখিনি থৈছো আৰু। এ মুখ খিনি কাটি দিলো যিকেইটা আছে উঘলি লৈ আহি চোৱা।
অহ
নহলে আকৌ খাব নোৱাৰি।
অ।
এতিয়া সেইটো কছো টেঙা দি মাছৰ খৈতি বনাই খাই ধুনীয়া লাগে। অহ বিলাহীয়ে কচুৱে মাছে বনাবিছোন সেইটো বঢ়িয়া লাগে কচু খতি খাই।
অহ অহ অহ।
আমি ম সেইটো কছোহে মাছে বিলাহীয়ে দি খাওঁ যে। এতিয়া আকৌ বিলাহীতো খাই ইমান ভাল ভাল নালাগে হয়?
আহ
উম গেলা গেলা লাগে অলপ
আহ
উম কিন্তু সেই কচুটো খতি মাছ খাই বঢ়িয়া লাগে।
অ ভাল লাগে মই খাই কিনি আনো নহয় কেতিয়াবা ভাল লাগে। খাই এনেই বৰ কচু বৰ কচু ৰোৱা নাই।
নাই নাই বৰ কচুটো নাই আমাৰ ঘৰত বকচুতটো নহয় বকচু বকচুতটো ৰুব নোৱাৰি বান্দৰে খান্দি পেলাই।
অ খান্দি পেলাই
অ এইটো কচু বান্দৰে নাখানে এইটো কচু ইমান হেৰি নকয় বান্দৰে বৰকচুতো বান্দৰে খান্দি পেলাই। ৰুইছিলো আগতে বৰকচু খান্দি খান্দি পেলাই মাৰি মৰি যায় খন্দা পিছতে। আহ হেল্ল' শুনি আছনে,? নহয় মই বোলো হেল্ল'